হেল্ল' ক'ত
কোন যাই জে তোমাৰ
হা?
কোন যাইছে মাৰ
বুজি পোৱা নাই
অহে তাকেটো মই আহিছিলো
অ তই মাৰি চাম দেচোন এই পিছত
অ',
মই ভাবিলো টোপনি লাগিলটো মোৰ
সেই মৰো ৰাতি হলে আৰু কিমান উঠিম
অ ৱানী উখ সেইটো হব বোলে
মই ত আৰু মই থু যাম এ হাৰিব যাও
এ অ মালে
হা?
অ'। ত কি কৰছা হেল্ল'
অ
অ মৰা নাই মৰা নাই হেল্ল'
অ শুনিছ
অহ
অ কালি কেতিয়া যাবি উ
যাবা যাব লাগছিলে আৰু বোলে বাইক বাইকত যাবাযাব লাগছি ছলিবিলাক ক'বাত যাৱা আজি ককা ভেজাল গম পাবা ভেজাল লাগছি আৰু লাইফটোত, লাইফটোত বোলো ভেজাল লাগছি আৰু। অ ভেজাল আনছি বোলো আৰু যাম ক কিবা কৰে এতিয়া মামাতৈ।
মাতসাৰ দিবা ইচ্ছা কৰা নাই নেকি?
গম নাপাও আৰু কিবা।
কি পাৰ্টি কেনচেল হ'ল নেকি?
কেনচেল এতিয়াও হনাই প্ৰসাদে ফোন মাৰিম বুলি কৈছি। যাটো যাবই বোলে কালি প্ৰসাদে।
কিহত যাবি? বাকী
এই নিব নৰা এতিয়া।
ত উ
যাই যাই পাতো দূৰৰ কথা আধা ৰাস্তাও নাপাম। তামাম
আজি কাৰ কাৰ খেলা আছে আৰু বেলেগ খেলা কাৰ আছে ভাল?
বেলেগ খেলা প্ৰথমখানটো ফ্ৰান্স আৰু ন'ৰবে খান চাবা লাগবো।
তাৰ আগত
চাও ৰ। একেলগে চবৰে দুখন খেলা। বষ্টি লাজ খাব না
অ',
ফ্ৰান্স আৰু ন'ৰৱে, চেনেগেল আৰু ইৰাক একেলগে কিহেন অ', আছে ৰাতিপুৱা আছে । চাৰে পাচটাত আছে উৰুগুৱে আৰু স্পেইনৰ খেলা।
এইকেইখনো ভালছে। কিন্তু চাৰে পাচটা বাপৰে বাপ নৰা চাবা।
চাৰে আঠটাত।
চাৰে আঠটাতো দিছি? তাৰপিছত
ইজিপ্ত আৰু ইৰাণৰ আছে।
ইজিপ্ত অলচি নকি?
নাই অওলা আছে য
এখান হাৰচি নেকি, এখান হাৰচি ন'?
এহান দ্র খেলচি, এখান জিকচি।
অহ। দ্ৰ কোনখন ছিল নেকি?
হাহ?
বেলজিয়ামৰ লগত দ্ৰ খেলছি। লুকা আকৌ আহি কি সোমা সোমাইকি গ'ল দি দিছি।
অ, এইটো অষ্ট্ৰেলিয়া কি গল হৈছে লুকাৰ গ'ল হোৱা নাই।
আছে আৰু।
লাগায় নাই
কি বেলজিয়ামে বোলে এইবাৰ গ'লেই দিয়া নাই এটাও?
বেলজিয়ামে কিয় গ'ল দিছি।
নাই দিয়া বোলে। এইটোৱে অন গ'লটোৱে হৈছে বোলে।
এই গ'ল।
অ, সেই গ'ল
তিমৰ নিজ দিয়া এই তিমৰ গ'ল বুলিয়ে ধল্লো আৰু।
উম, উম, চৰবত কেই গ্লাছ মাৰলি?
নাই বেছি খনাই দুই গিলাচ, তিনগিলাচ মান খাইছো।
পেতটো ভৰাই নাই?
এ নৰি খাবা ইমান।
পেটটো ভৰি যায়।
উম,
অলপ খোৱাৰ লগে - লগে পেট ছেট ভৰি যায়।
উম, উম। স্পেইন আৰু ইৰোপেখন ভাল লাগিলে লাগব
অ'। অ', বেছ থাৰ্ড প্লেছ টিমৰ কাৰণে এক্সট্ৰা কে অ', বেছ থাৰ্ড প্লেছ টীমৰ কাৰণে উম, বেচ থাৰ্ড প্লেচ টিমৰ কাৰণে। থাৰ্ড প্লেছ, থাৰ্ড প্লেছ।
তাৰ কাৰণে আৰু এখন টেবুল আছে, সেখন টেবুল তলত আছে। থাৰ্ড প্লেচ টিমৰ কাৰণে টেবুল আছে আৰু, অ'।
অ', হয় নেকি?
বৰ্তমান কুনি কুনি পাইছে ন থাৰ্ড প্লেচ, হেলো?
অ', বৰ্তমান থাৰ্ড প্লেছৰ কুনি কুনি পাইছে জানা?
চুইডেন, ইকুৱেডৰেতো কৰিলে কোৱালিফাই, বচনিয়া, পাৰাগুৱে, চাউথ কৰিয়া, আলজৰিয়া, স্কটলেণ্ড।
থাৰ্ড প্লেচত আছে নেকি?
অ'। বৰ্তমান থাৰ্ড প্লেছত। ক্ৰয়ছিয়া আৰু ঘানাৰ, দিয়াৰ কংগো নাপে।
খেলা আছে
খেলা আছে এতিয়া আৰু বাকী, বৰ্তমান পাই থকা টিম কেতিয়া
আহ, বেলজিয়ামো নাপাই নেকি?
হা?
বেলজিয়, এতিয়া যোৱাৰ পিছত পাৰিমটো।
এ মেডিকেলৰ জালুকবাৰি ন মালিগাঁও।
মালিগাওঁ।
এ মোৰ আছে।
নেহেৰু ষ্টেডিয়ামত যাম, জাৰ্চি এটা কিনি আনিম আৰু
আৰু।
উম, হেইটো
গৈছে নেকি।
হা?
মঙল তাল পাঁচটাৰিটা চল
অ'।
সেইকাৰণে মোৰ পাৰা ফোন যোৱা নাই নেকি, সেইকাৰণে নিকিকিনে ছানে পাছ হা
মই আৰু এক্সট্ৰা কত দিচি আৰু, আৰু
নহয়, মই তোক দিলোৱে।
অ'।
তাক দিব লাগছিলো, কি কই।
সি বতল কিমান কিমান দিন ইউজ কৰিছে
হল কেইদিনমান, এসপ্তাহ মান হ'ল নেকি।
ভাল পইচা কমালা সমান কাম আহিছে নেকি?
ৰেফাৰ নাই দিয়া
মই বুজিয়েই নাপাওঁ।
অ'।
এপটো লগত লিং কৰিবি
হা।
অ ৰিজাল্ট দিছে বোলে
উম
বেট লাগছি।
কে ।
দোকান লাগছি বোলে।
উম লাগবই অঔ, বিটোৰ বিয়া গম পাইছে? বিতু, বিতু।
কেনে
বাৰ তাৰিখে বিয়া বোলে।
চুলাইৰ।
অহ।
অ',
হা।
এই ৰবি হম বা পাঁচ তাৰিখে
পাঁচ তাৰিখ নহয় বাৰ তাৰিখ হ'লে নেক্সট তোত হব
তাই মৃত্যুৰ কথা কোৱা নাই মই
হয় সিহতৰ অ পাঁচ তাৰিখে অ
বিছ ভাতাই নাই
গম নাপাওঁ
আছে আপি আপি আপি ভালকৈ নিব পেলছিল বিয়াতো ভালকে মাতব লাগছি।
বুজি পোৱা নাই।
বিয়া বোলো ভালকে পাতব লাগিছিল
গম নাপাওঁ, গম নাপাওঁ দেই, ইমান কাৰ, কি।
আছে নিকি?
নহয়, নহয় বহুত দিন কফি, চফি খাৱা নাই।
নকৰে।
এ, লাষ্ট এনে খালোঁ হয়। এ, লাষ্ট ৰাকেশৰ লগত যাওঁতে খাইছিলোঁ। এ, ৰাকেচ তই নাচলি, তই ক'ৰবাত গেছলি। সেই আমি গেছলো অ', ৰঙীয়া। তাতেই খাইছিলোঁ তাতেই নাই।
বেয়া লাগা নাই
একো নাই এনেই বহিছে
তোৰ বেক লাগা নাই?
লাউড স্পিকাৰৰ অপচন এটা
তোৰো বেক লাগিছে?
লাগেই।
মিটিং কিমান সময়
আমি অলপ দেৰিকে যায় পাইছোঁ। বিক্ৰী হৈছে আমি মোটামুটি এটামান চাৰে বাৰটা মান যায় পালোঁ নেকি। এই আন্টা চল্লিশ মানত
তাৰপিছত খাবা দিছি
খাব দিছি
উম,
অ', সেই
হেল্ল'! হেল্ল'!
চানে মোক ফোন মাৰিছে।
গম নাপাওঁ তক যদি ফোন মাৰে মই ক'ত আছোঁ, গম নাপাওঁ বুলি কবি মই
আহ অ' মানে আৰু তই ফোন মাৰ নেকি?
হা
তপ পৰা ফোন মই পৰা ফোন মাৰিছা নেকিৰ পিছত
আৰু এটা উঠি কেনে আৰু পাই নাই দেই আৰু।
ফোন মাৰছি মোক।
এই ৰিচিভ নকৰিবি এতিয়া অলপ পিছত কৰিবি।
মিছ নকৰিবা মই আৰু মই বৰ দুতনি বাৰো বুলি কওঁ ৰ
মই দেখিবে নকৰো মই
তোৰ কথা পোন্ধৰ কৰি কম দে
ফোনটো কাটা যাক না কাটা গছি
হেল্ল' অ কি কৈছে বুজি পোৱা নাই।
অ' ফোনটো কাটা যোৱা নাই
ফোনটো কাটা যোৱা নাই কিয় দেখোন।
ই যে কালি বিছ নিজ কথা হছে
কে মানে
কেতিয়া বেছি সময় দিম পায়।
বছি বেছিতি ভালছে মোৰো পেট বিষাইছে দে।
স মইক লক্ষ
এই যে
কি নকৰা?
আৰু ফোন নকৰো। ৰাতি ৰাতি গ ব যে যদি মহোৎসৱ পাৰ আৰু
চান আৰুতে চবতকেইটাই মতে ফোন মাৰ থাকাই নাগৰা কথাটো কৈছো মই।
তোকোক ক ন ৰব সেইটো প্ৰব্লেম,
অ মই খেলা বুলি মাইণ্ডত থাকি যায় না সেইখিনি হাৰ পা মই।
কি এতিয়া বাব পৰা আছিল ন সেইদিনাখন
চাৰে বাৰ।
চাৰে বাৰ ম এলজি কাপটা
একগ আমবতেমতিয়ামালিগ আম উিম
উম ম নিশ্চয় তিনো কাপাল শোনটোু
কাতা নাযায় আজি কথা পাতি থাক।
নিজে কাটলি হয় নেকি?
পন্ধৰৰ মানত পাৰম দে।
ত ফুল মালটো পাম নে নাই?
মাল পাবি কিয়া নাপাবি?
নিজে এটা আহিলি বেছি ভাল।
কালি ফাডাৰ কালি কাটাই বিশ মিনিটত নিলে আহি। উম, ধুনীয়াল কৰিবা পাললি বঢ়িয়া আছিল। হবালি
কতে নেকি
হা, অহ, অ, হেল্ল', হেল্ল',
হেল্ল'
অ, হেল্ল',
হোৱাট চাপ নাই দেখোন।
আছে মাত,
অ' নিজে নিজ কি হয়। ই হেৰি দেখাই দিব লাগে যে ইন পচিয়ছি হোনা
অ' সেইটো হ লিব দ
ব'লো যে ধৰ এতিয়া আশী টকা হৈছে কোন টকা যদিশ চাৰি টকা হৈছে তে লৈ যাব চি কোনটো
আ আগতে এটা এনে এ প এটা কৰিছিলো আৰু সেইটো সেইটোত দেহাৰ দাৰ কিমান পইচা হয়।
অ' সেনে হালাগ সে দিলা হয় দে পল ত পোৱা নাই
সেইটোত ধৰি লিমিট আছিল কথা ফোন কৰা ছয়টা নে সাতটা কিবা এনে আছিল।
এও এও আছেটা
হা
তাতে উলিয়াইছে পাঁচ লিমিট।
পাঁচটা এইটো এইটো লিমিট বেলেগ সেইটো লিমিট বেলেগ আছিলৰেক্য়তে ম্ৰ সিটা কৰিবা পাৰি।
ত কামি ন তছ
তছ য নাই। সেইটোতো তিনশ মান লৈছিলো মই সেইটোতো তিনশ মান লৈইছিলো
পোন্ধৰ মিনট প্লাচ হৈ গলো ফোন।
আৰা কতৰা এ দে,
দে,